হেল্ল' শুনা পাইছানে? মই শুনিছো তুমি শুনিছা নাই?
শুনিছো-শুনিছো, কি কৰি আছা? কি কৰি আছা?
অ মই এতিয়া মানে এনেই সেই কম্পিউটাৰটো খেলি কিনে গেম খেলো বুলি খুলি কিনে গেম খেলোঁ বুলি ভাবি কিনে বহিছিলোঁ আৰু তাৰপাছতে তোমাৰ ফোনটো আহিলে ভা ভাবিলো কথা পাতি ল‌ওঁ, বহুত দিন ইমান দিন ফোন মাৰা নাই কথাটো পাতি লওঁ। এনেও লগ লগো হোৱা নাই ইমান দিনে আমি
হয় হয়।
বাকী
তুমি কি কৰি আছিলা?
মই আছিলো এনেই, বাকী চাহ-তাহ খালো। মেগী খালা ন?
অ, মেগী খালো অ।
উম। এই আজি মানে এনেই লগৰকেইটাৰ লগত, হা-হা কোৱা-কোৱা।
লগৰকেইটাৰ লগত কি? মানে চোৱা ইমান দিনৰ পিছত তুমি ফোনটো মাৰিলা কিবা এটা ভাল লাগিলে আৰু। অ।
মই মানে গাঁৱত আহিছো হা। অ ত গাঁৱত আগৰ সেই লগবোৰৰ লগত যিবিলাক বন্ধু আছিলে, সেই বন্ধুবোৰৰ লগত আজি ভাবিছোঁ এনে অকনমান পুখুৰীত যাম যিহেতু ইমান গৰম মানে ইয়াত মানে বহুত নিজৰা আছে ধৰা তোমাৰ পুখুৰী আছে, নদী আছে আজি চাগে আমি চাগে কোনোবা এখনত চাগে গা ধুব যাম চাগে।
অ মানে গা ধুই কিনে ভালো লাগে বন্ধুকেইটাৰ লগত আৰু বন্ধু বুলি কলে মানে বন্ধু কেই লগত যদি মানে কিবা এটা ফিল বেলেগ আহে যদি তুমি মা-পাপাহঁতৰ লগত যদি নহয় সিমান এটা হেৰি মানে ফ্ৰী নকৰে যিমানখিনি যদি তুমি লগৰ এটাৰ লগত যোৱা। লগৰখিনিৰ লগত গৈ মানে কিবা এটা ফিল এটা আৰু মানে ভাল লাগে কিবা এটা। হয় নহয় কোৱা?
হয়-হয়, ঠিক কৈছা। আৰু মইতো ক'ব খুজিছিলোঁ যে, তুমি যে ক'লা আজি মেগী খোৱা বুলি
অ
অ তোমাৰ মাতটো অকনমান বজি-বজি আহে হা, মানে তুমি যে কলা যে আজি মেগী খুৱা বুলি ৰাতিপুৱা। মই মানে আমি আমি মানে আমাৰ লগৰ লগৰ পাঁচজনে পাঁচজনে মানে আমি যে নিজৰাত যে গা ধুব যাম যে, আজি আমি মানে তাত মানে মেগী বনাই খাম মানে ভাবিছো আৰু আমি মানে চবেই মানে পইচা অণমান গোটাইছোঁ গোটেই কেইটা আমি মানে তাত মানে মেগী বনাই খাম মানে তাতে, তাৰপিছত আমি গা-চা ধুম আৰু। এনেকে মানে প্লেনিং আৰু আজিৰ।
চোৱা য লগৰৰ লগত যিকোনো কাম কৰিলে মানে ফ্ৰী মানে ভাল লাগে আৰু কিবা এটা মানে। এ লগৰ কেইটাৰ লগত মানে লগৰ কেইটা নে মানে ভাল নালাগে আৰু মানে কিবা অকলীয়া টাইপ লাগে মানে। যদিও এতিয়া তুমি কলেজত পঢ়া নে স্কুলত পঢ়া, স্কুলত যদি তুমি লগৰ এটা যদি নোপোৱা অকলে থকা তেতিয়া তোমাৰ মনটো কিমান বেয়া লাগিব হয় নাই। সেইকাৰণে মানে ভাল লগৰ এটা থাকিলে মানে কিবা এটা ভাল দুটা-তিনিটা নেলাগে এটাও যদি থাকে ন মানে বহুত খিনি মানে মনত কিবা এটা ফূৰ্তি ভাৱ এটা আহে আৰু।
উম হুম ঠিক কৈছা, ঠিক কৈছা। কিন্তু
মানে লগৰ খিনিয়ে, কোৱা।
উ।
কোৱা তুমি কো
অ মানে মানে কি হৈছে মানে আজিকালি তোমাৰ আমি দেখিবলৈ পাওঁ আমাৰ যিটো তোমাৰ নষ্টেলজীয়া বুলি আমি কলে আমাৰ কিছুমান ছবি ভাহি উঠে আমাৰ শৈশৱৰ সেই স্মৃতি বিলাক ভাবি উঠে সৰু কালৰ দিনবিলাক আমি লগৰ বিলাক অলপ কেনেকৈ আছিলো কিন্তু আজিকালি সেই চাগে ফ্ৰেশিপ বন্ধুত্ব সেইবোৰ নাই চাগে আজিকালি ফ্ৰেণ্ডশিপ বুলি ক'লে তোমাৰ ইনষ্টাগ্ৰামত তোমাৰ অসমৰ ল'ৰা এজন বা গুৱাহাটীৰ ল'ৰা এজনে মুম্বাই লৰা এজনৰ লগত কনক্টে কৰিব ফ্ৰী ফায়াৰৰ আই ডি খুজিব ত ফ্ৰী ফায়াৰ খেলি খেলি তেনেকে বন্ধ হৈ যায় আৰু ইণ্টাৰনেটতে মানে বন্ধু আৰু আমাৰ আজিকালি তোমাৰ আমি যেনেকে আজি যেনেকে মই খানা খাম লগৰ কেইটাৰ লগত মেগীৰে হলেও। বা বা আগত আগতে আমি বহুত খানা খাইছো তোমাৰ ধৰা পথাৰত। পথাৰত তোমাৰ ম'হ মাৰিব গৈছো ম'হ মাৰি পইচা কেইটাৰে সেই পইচা কেইটাৰে পিছদিনা আমি পথাৰত খানা খাইছো এনেকে বহুত স্মৃতি আছে। কিন্তু আজিকালি তোমাৰ আমি দেখিবলৈ পাও যে তোমাৰ কেফেত যাব তোমাৰ মেকডনেল্ডছ আছে মেকডনেল্ডছ যাব ডমিন'জত যাব। পিজ্জা হাতত যাব এইবোৰতহে তেওঁলোকে মানে সৰু সৰু সৰুকৈ কিবা এটা মানে অৰ্ডাৰ দিলে গোটেইকেইটা খালে আৰু গুচি আহিলে আৰু পাৰ্টি চাৰ্টি কৰিলে আৰু আজিকালি মানে ইমানে মানে মডাৰ্ণ হৈ গৈছে মানে বুজিছা নে সেইবোৰত কিন্তু তোমাৰ। ইমান খিনি আমি আনন্দ পোৱা নাযায় তুমি কি ভাবা
অ আৰু তুমি যে ক'লা যে এতিয়া ফ্ৰী ফায়াৰত মানে চোৱা আজিকালি মানে ফ্ৰী ফায়াৰত তাৰো এটা প্লেটফৰ্ম হৈ গৈছে মানে ফ্ৰেণ্ডশ্বিপ বোনোৱা মানে তাত লগৰ খিনি ইমানে ধুনীয়াকে মানে লগৰ বনি যায় যে মানুহৰ লগত খেলি থাকিব মন যায় মানে নিজেই নিজেই মাতো মাতো লাগে এইটো লগৰতো নাই মোৰ লগত খেলো কিবা মানে মনৰ ভাৱ মানে মনত কিবা এটা লাগে যে এই নাথাকিলে ভাল নালাগে কিবা মানে লগৰ কেইটাৰ লগত মানে খেলিয়ে নহক যি যিকোনো কামেই নহয় কিবা কৰি ভাল নে ভাল লগৰখিনি মানে নহ'লে চব আধৰুৱা। আৰু চোৱা লগৰ খিনি আমাক ইমান ধৰণৰ কিছুমান লগৰে আমাক চব ফালৰ পৰা চাপোৰ্ট কৰে। যিহে নহওক যদি। মানে সিহঁতে তোমাক ইমানো মানে ভালো পায় যেনেকে তুমিও মানে হেৰি ভাল লগৰ এটা যদি হয় তুমি তাৰ কাৰণে বেয়াটোতো নোচোৱা নাই সদায় ত তাৰ কাৰণে তুমি তাৰ ভালটোহে চাবা ন। যেনেকৈ চোৱা, লগৰে চোৱা লগৰে তোমাক পঢ়াত- মানে তুমি যদি ভালকে নাপা লগৰটোয়ে তোমাক বুজাব যে তুমি এইটো ভালকে কৰ, এনেকে কৰ, এনেকে কৰ। মানে তুমি যদি চা কেতিয়াবা কিবা টিচাৰে যদি কিবা বুজাই বুজি নোপোৱা, তেতিয়া তুমি কাক- সুধিবা লগৰটোক হে সুধিবা, মোক মই তোক বুজাই দেচোন, এনেকে তুমি লগৰটোক - মানে টিচাৰতকে মানে বেছি ভালকে তোমাক লগৰটোৱে- ক'ব গ'লে মানে টিচাৰক বেয়াকে নুবুজাই বুলি নকওঁ কিন্তু- ভালকে মানে তুমি টিচাৰ্ পৰা যিমানখিনি বুজি নোপোৱা সিমানখিনি তোমাৰ লগৰটোৱে- ফ্ৰেণ্ড্বিপ লেংগুৱেজত মানে তোমাক বুজাই দিব যে সে- তো এনেকে ক'লে ই বুজি পাব, মই ইয়াক এনেকে বুজাও।
হয় হয়, তুমি ঠিক কৈছা মানে সি বন্ধুত্বৰ ভাষাৰে এনেদৰে বুজাব আনকি তুমি তাক- আৰু আৰু আৰু চোৱা- তুমি শিক্ষক এজনক তুমি বাৰে বাৰে ওলোটাকৈ প্ৰশ্ন কৰিব অলপ টান পাবা বা ভয় খাবা। কিন্তু তুমি লগৰজনক ডাইৰেক্ কব পাৰিবা এইটো কেনেকে হ'ল কচোন, এইটো কেনেকে হ'ল কচোন, তুমি তাক ওলোটা ওলোটা - সুধি তোমাৰ গোটেইখিনি যিখিনি তোমাৰ ডাউট আছে, তুমি ডাউট খিনি ক্লিয়াৰ কৰিব পাৰিবা এজন বন্ধুৰ জৰিয়তে। আৰু শিক্ষকৰ জৰিয়তে পাৰি, কিন্তু শিক্ষক আমাৰে ভুল বাদ দি আমাৰে ভুল দিয়াচোন, আমি ক'বলৈ ভয় কৰো। কিন্তু কিন্তু শি শিক্ষকেতো কয়েই যে এশ বাৰ সোধ মই এশ বাৰ শিকাই দিম, শিক্ষকেতো কৈয়েই কিন্তু আমি ভয় কৰো বাৰু বুজিছা।
অঁ ভয়তো লাগিব চোৱা কি, যেতিয়া শিক্ষকে আমাক বুজাব সিহঁতে মানে এইটো কেলে বুজি নাপালি, ক্লাছত মন নিদিলি কেনে বুজি নাপালি। আমাক- টো এইটো কথা কবই, কাৰণ চোৱা আৰু লগৰ- তোৱেটো সেইটো আমাক তাতে আমাক মৰমত বুজাব। মৰমত বুজা বস্তুটো বেছি বুজি পায় ন তাতে। আৰু চোৱা লগৰ- খিনিয়ে মানে এনেকুৱা মানে ইমানে ল থাকে কিছুমান মানে ইমানে লয়েল থাকে যে মানে সিহঁতৰ মানে বেয়াটো নক- সিহঁতৰ বেয়াটো নকৰে, আমাক মানে সিহঁতৰ মানে বেয়া- মানে আমাৰ প্ৰতি এটা বেয়া ভাৱো নথয় কিছুমানে, মানে কিছুমান লগৰো থাকে না। চ'ব- কে মই ভাল বুলি নকওঁ। কিছুমান লগৰ থাকে তলে তলে বেয়া, মানে সেইসকলে দেখাত ঠিকে দেখাই। কিন্তু ভিতৰে ভিতৰে মানে সিহঁতে মানে প্ৰতি বেয়া ভাৱ এটা থয়। যে মই ইয়াক এনেকে কৰিম, এনেকে কৰিম, ইয়াক মাৰিম যিতি কৰিম এনেকে- সেনেকুৱা লগৰো মানে বহুত ধৰণৰ দেখা পোৱা যায়। তুমি সেই লগ বেয়া লগৰ ক্ষেত্ৰত তুমি কি ক'বা?
বেয়া লগৰ ক্ষেত্ৰত আমাৰ মা দেউতাহঁতেতো কয় যে সংঘ বহুত খিনি মেটাৰ কৰে দেই জীৱনটোত। সংগ সংগ ভাল হ'লে তই ভাল হ'ব পাৰিবি এনেকে কয়, আৰু চোৱা আজিকালি- কোনো এজন ল'ৰা ছো- ছোৱালীয়ে বা কোনো এজন তোমাৰ বন্ধু বৰ্গই কেতিয়াও নি- যে চাবা মাদক দ্ৰব্য গ্ৰহণ কৰা নাই, কোনোবা বন্ধুৰ পৰা এনেকে আহি আহি- সেইবোৰত সেইবোৰত মানে লক্ষণ লক্ষণত পৰিণত হৈছে, শেষত মানে কি হৈছে- ত' সেই বস্তুটো নোৱাৰা হৈ গৈছে নহ'লে। কিন্তু বন্ধুজনে কৰবাত নহয় কিবা নহয় কিবা কৈ- সেই মাদক দ্ৰব্য এৰি দিলে- কিন্তু সি যে সেই ল'ৰাটোক যে সেই লক্ষণটো লগাই দিলে সি কিন্তু পাৰা নাই। এনে দৰে আমি বন্ধুৰ ক্ষেত্ৰতো কেতিয়াবা বেয়া হৈ যাওঁ, আজি ধৰা- আজি মোৰ বাৰু মই বিশ্বাসী বন্ধু কেইজনৰ লগতহে যাম আজি নিজৰাত। কিন্তু- মই যদি কোনোবা অচিনাকি লগত গ'লো হয়, গ'লো হয় আজি মোৰ কি হ'ল হয়? মই আজি হয়তো তোমাৰ মৰিবই লাগিল হয়, কোনোবাই মোক নিজৰাত এনেকে পেলাই দিব বা কোনোবাই মই এনেকে নদীত পেলাই দিব, এইবিলাকতো- ঘটনা ঘটিয়েই আছে আজিকালি বন্ধুৰ মাজতে শুনিছানে।
অঁ, বহুত বহুত হৈছে এনেকুৱা, মানে চোৱা আজিকালি মানে কিছুমান লগত থাকে ন। খালী লগৰ নবনাও, কিছুমান- ল'ৰা হ'লে বা ছোৱালীৰ নিজৰ এটা ভাৱ মই ল'ৰা লগৰ নবনাও। মানে সিহঁতৰ মানে এই ভাৱটো থাকিলে বেয়া, মানে লগৰ মানে লগৰৰ মাজত মানে লগৰ যদি আমি বনাওঁ ল'ৰা নে ছোৱালী হয় তই চাব নেলাগে। ভাল লগে তোমাক এনেও মানে চব ফালৰ পৰা চাপৰ্ট কৰিব হেল্প কৰিব যিমানে যি নহওঁক। মানে ল'ৰা ছোৱালী বুলি চা বলৈ নাই, লগৰ লগৰ আৰু যেনেকুৱাই ভাল আৰু। মানে বুজি পোৱা হ'ব লাগে মানে লগৰটো। মানে এতিয়া তুমি ক'লা অলপ আগত মাদকদ্ৰব্য মানে সেইবোৰ খুৱাবলৈ শিকি সিহঁতো সেইবোৰ লগৰবোৰৰ পৰাই শিকে। মানে সিহঁত তে যদি ভাল লগৰ যদি সেইটো ক্ষেত্ৰত যদি ভাল লগৰ এটা হয়‌ সেই ভাল লগৰ তো আমাক ভাল কামে শিকাব বেয়া কামটো নিশিকায় যদিও মানে বেলেগ লগৰে খুৱাবলে নিয়ে আমাক তেতিয়া মানে সেই ক্ষেত্ৰত মানে সেই ভাল লগতোৱে ক'ব যে এয়া লগত নেথা- ইয়াৰ লগত থাকিলে তই ও বেয়া হৈ যাবি মানে ইমান খিনিলেকে মানে বুজি পোৱা লগৰ এটা হলে মানে ভাল আৰু। মানে এনেকুৱা বুজি পোৱা লগৰ মানে লাগে চবৰ লাইফত এটা হলেও
লাগে লাগে লাগে বাকী তোমাৰ আছে নে তেনেকুৱা বন্ধু
মোৰ বন্ধু ক'বলে গ'লে এটা আছে স্কুলত তোমাৰ আছে নাই
মোৰ তেনেকুৱা নাই দিয়া মানে কি হৈছে মই তোমাৰ লাইফটোত বহুত স্কুল চেইঞ্চ কৰিছো কিছুমান ঘৰুৱা প্ৰব্লেমৰ বাবে মই বহুত স্কুল চেঞ্জ কৰিব লগা হৈছে মই মানে এখন স্কুলত পঢ়া নাই‌ ক্লাছ টু লৈকে এখনত পঢ়িছো টুৰ পৰা ফাইভলৈকে এখনত পঢ়িছো, তাৰ পিছত ছিক্সৰ পৰা চেভেনলৈকে এখনত পঢ়িছো তাৰ পিছত এইট নাইন এখনত পঢ়িছো নাইন টেন আকৌ বেলেগ এখনত পঢ়িছো, তাৰ মানে কি মানে মই লাইফটোত বহুত স্কুল চেঞ্জ কৰিছো কিছুমান ঘৰুৱা প্ৰব্লেমৰ বাবে। ত' তেনেকুৱা নাই বাৰু বন্ধু কিন্তু গাঁৱত আহিলে পোৱা যায় বাৰু। তেনেকুৱা আগৰ সেই সৰু কালৰ যা যাৰ লগত নেকি মই ওৱান, টু, থ্ৰী, ফ'ৰ, ফাইভ এইবিলাক পঢ়িছিলো সেই সিহঁতক পোৱা যায় আৰু সিহঁতৰ লগতে আজি যাম বাৰু গা ধুব ত হলেও মানে সেনেকুৱা নহয় আৰু বুজিছানে
অ সৰু কালতে লগৰ খিনিও মানে কিবা ভাল লাগিছিলে মানে সৰুতে যেতিয়া আমি খেলো লগৰ কেইটাৰ লগত মানে কিবা এটা মনত এটা ভাল ভাল পাত যে আগতে তামোলৰ ঢকুৱা জানা নে তামোলৰ ঢকুৱাত মানে চু- মানে সেই তামোলৰ ঢকুৱাত এটা বহি লৈ এটা টানে কি ভাল লাগে হয় নাই মানে মনৰ এটা ভাল ফূৰ্তি ভাৱ এটা আহে
বৰ্তাৰ জীয়েকৰ লগত কৰিছিলোঁ সেই খেলটো বৰ্তাৰ জীয়েকৰ লগত খেলিছিলোঁ তাই মোক তানে মই তাইক টানো এনেকুৱা টাইপ
হ'ব দিয়া ন আজিলৈ তোমাৰ লগত বহুত কথা পাতি ভাল লাগিলে ফোন মাৰিবা মাজে মাজে
অ দিয়া
অ অ অ হ'ব দিয়ক